অমৰ ৰবা দেই
অ ঠিক আছে
হেল্ল' হেল্ল'
অ কোৱা কোৱা
অঁ অঁ শুনিছা অঁ অঁ কোৱা মই আছোঁ এনেই বিচনতে পৰি
অ
কোৱাচোন পতককৈ ফোন কৰিলা ভালেই ভালেই আছোঁ আৰু
এ ৰবা মই অ মানে তোমাৰ মই মানে সামাজিক মাধ্যমত এ এ পূৰ্ব দৰ্শন দেখিলো তোমাৰ অ তুমি মই মানে সামাজিক মাধ্যম মানে ব্যৱহাৰ কৰি আছিলো আৰু তাতে পূৰ্ব দৰ্শন তোমাৰ দেখিলো এটা গম পাইছা তুমি মানে এটা চিনেমা বনাই আছা নেকি
অ তুমি মানে মোৰ চলচিত্ৰখনৰ পূৰ্ব দৰ্শন এটা দেখ
অ তুমি কি চিনেমা বনাই আছা নেকি কিবা
অ আমাৰ মানে আ দুদিনমানৰ আগত এটা পূৰ্বদৰ্শন আমি উলিয়াইছোঁ সামাজিক মাধ্যমত
অঁ
উ নাই চলচিত্ৰটো মই নিৰ্মাণ কৰা নাই তাতে মোৰ নামটো চাগে ক'বাত দেখিলা চাগে
অ তোমাৰ নামটো দেখিলো
হয় মই নহয় মই নিৰ্মাণ কৰা নাই মই মই আচলতে মই হেহতৰ জিতু কুকুৰ বা সম ভালে ন লাইট লাইটচ বিলাক যোনে চম্ভালে মই মানে সেই লাইট বি প্ৰয়োজনহে মানে।
আচ্ছা।
চলচ্চিত্ৰ নিৰ্মাণ কোনোবা বেলেগে কৰি আছে। আৰু এইটো - এইটো - এইটো - এইটো আ আচলতে এইটো ভাৰতীয় চিনেমা নহয়। এইটো ক'ৰবাত ম্যানমাৰৰ চিনেমা হয় এখন।
অহ',
হা, তেওলোকে মানে ভাৰতত মানে শ্বুটিংটো কৰিব আহিছিলে আৰু ভাৰত এই পূৰ্বান হয়- হয় পূৰ্বাঞ্চলতে আহিছিলে মানে তেও। আৰু যিহেতু মই অলপমান লাইটৰ অকণমান মোৰ জ্ঞান আছে যে লাইটছবোৰৰ এনেকে চিনেমাত অকণমান কাম কৰি-কাম কৰি পাইছো কাম কৰাৰ অলপমান অভিজ্ঞতা আছে সেইকাৰণে মই এনেকৈ চিনা কি থ্রো দি তাতে অকণমান এদিন দুদিনৰ কাম পাই গ'লো আৰু তাতে মই।
ত, সেইকাৰণে পূৰ্বাঞ্চলত সিহতৰ যিখিনি সিহতে শ্বুটিং কৰিলে, তাৰে মানে লাইটৰ কামখিনি মানে ময়ে চোৱা।
অ, ভালে দেখোন।
সেইটোৱে। আৰু সিহতে মানে এনেকুৱাকৈ চিনেমাখন বনাই আছে, যাতে চিনেমা যিখিনি উৎসৱ হয় ন ফিল্ম ফেষ্টিভেল বুলি যাক কয় ফিল্ম ফেষ্টিভেলবোৰত যাতে চিনেমাখন আৰু দেখাব পাৰে আৰু আৰু মই, হা
অহ, কিহৰ বিষয়ত তুমি চিনেমাটো বনাই আছা?
চিনেমাতো মই বনোৱা নাই।
লাইক সেইটোৱে - সেইটোৱে, মানে তুমি জানা আৰু কিহৰ বিষয়ত বনাই আছে। মই মানে চালো আৰু সেইটো। বহুত ভাল লাগিল আৰু গম পাইছা, আহ, পূৰ্ব দৰ্শনটো চালো বহুত ভাল লাগিল আৰু মই মানে তাৰ আগৰ ষ্টৰিটো জানিব বহুত ইচ্ছা আছে, গম পাইছা? অ, তাৰমানে তুমি অলপ কৈ দিব পাৰিবা নেকি কাহিনী
ঠিক আছে মই অকল তোমাক বুলিহে কৈছো দেই, তুমি বেলেগক নক'বা আকৌ। যদি কা যদি কাহিনী সেনেকে গমেই পাই যায়, মানুহে আমাৰ চিনেমা চাবলৈ কিয়নো আহিব।
উম, হ'ব দিয়া। তুমি মোৰ লগৰ হিচাপে ক'ব পাৰা আৰু।
উম, মানে ময়ো মানে চিনেমাখনৰ যিখিনি অহা, যিটো মূল কাহিনী মই সেইটো সিমান ভালকৈ নাজানো হা। মই সচা কথা ক'ব গ'লে, কাৰণ সিহতে দেশ সিহতে বিহুত বিদেশ- বিদেশ গোটেই বিদেশ ভ্ৰমণ কৰিছে। বহুত বেলেগ - বেলেগ ঠাইত শ্বুটিং কৰিছে ন। এতিয়া সিহতে পূৰ্বা ঞ্চলত যিখিনি চিনেমা শ্বুটিং কৰিলে তাৰেখিনি মই জানো আৰু কি - কি চিনজ আছে। কোনে কি কি কৰিছে,? কোনে কাক মাৰিছে, সেইখিনি অকণমান মোৰ মোৰ জ্ঞান আছে আৰু মই নিৰ্দেশকজনৰ লগত কথা পাতিছিলো, নিৰ্দেশকজন মানে এতিয়া বহুত বয়সীয়াল হৈছে তেও, বহুতখিনি চিনেমা তেও নিৰ্মাণ কৰি আছে। তেও চিনেমাজগতত মানে বহুত ডাঙৰ নাম আৰু তেওৰ লগত অলপমান দুই এষাৰ কথা হৈছিলে মোৰ চিনেমাটোৰ বিষয়ে, মই সুধিছিলো ছাৰক। ছাৰ, চিনেমাখনৰ মানে কনচেপ্টটো কি? আৰু তেওঁ কিহৰ ওপৰত নিৰ্মাণ কৰি আছে? তো তেওঁ কৈছে, চিনেমাখনত মানে তোমাৰ--আ' চাৰিটামান ল'ৰা আছে, হা।
হুঁ, হুঁ, হুঁ।
তেওঁলোক মানে বহুত দুখীয়া ঘৰৰ পৰা মানে আহে আৰু, বহুত দুখীয়া পৰিয়ালৰ পৰা ডাঙৰ দীঘল হৈছে ল'ৰা কেইজনে। তেওঁলোক মানে আ' ম্যানমাৰ আৰু থাইলেণ্ডৰ বিভিন্ন চুকে-কোণে আৰু আ আছে আৰু। বহুত দুখীয়া পৰিয়ালত আছে আৰু তেওঁলোকে এই দৰিদ্ৰতাখিনি এস্কেপ কৰি বহুত সৰু-সুৰা আগতে চাকৰি কৰিলে।
হয়, হয়।
কোনোবাই ধৰি লোৱা, ৰেষ্টুৰেণ্টত বাচন- বৰ্তন ধুলে, কোনোবাই ক কাৰোবাৰ ঘৰ ম -ছিলে, কোনোবাই গাড়ী ড্ৰাইভাৰ কৰিলে, গাড়ী ড্ৰাইভাৰৰ কাম কৰিলে তো সেনেকা সৰু-সুৰা কামত সিহঁতে সোমাই গ'ল।
তাৰপিছত তেওঁলোকে মানে অহ' এম, এম, এ, খেলখন মানে বিৰাট ভাল পাইছিলে সৰুৰে পৰাই ইউ, এফ, চি, চায়, এম এম, ই, বহুত চাইছিল আৰু, তো তেওঁলোকৰ মানে সৰুৰে পৰাই এম, এম, এ, ৰ প্ৰতি বিৰাট ৰাপ আৰু, নিজে অকলে, অকলে- মোবাইলতে ইউটিউব চাইছে, এম এম এ শিকে, এজন প্ৰশিক্ষকক পালে আৰু ৰাস্তাতে, তেওঁ অলপমান আদৰ্শ পৰামৰ্শ দিলে। ত' তেনেকে সিহঁতে নিজে প্ৰেক্টিচ কৰি কৰি, অধ্যয়ন কৰি কৰি, আজি সিহঁতে মানে বহুত ডাঙৰ খেলুৱৈ হৈ গ'ল আৰু। আৰু গোটেইকেইটাই মানে অহ থাইলেণ্ডৰ যি -টো প্ৰসিদ্ধ এজন মানে এখন এম, এম, এ কোম্পানী আছে অৰ্গেনাইজেশচন আছে, ইউ, এফ, চি, ৰ দৰেই। ত' তাতে সিহঁতে মানে খেলাবোৰ খেলে আৰু এতিয়া আৰু সিহঁতে খেলিছে বহুত নাম কমাইছে আৰু তাৰে ভিতৰি ভিতৰি যিখিনি খেল জগতত যিখিনি অকণমান আছে ন, অকণমান ধৰি লোৱা, কি কৰোঁ অলপ কিমান কৰাপচন আছে
তাতে অকণমান ধৰি লোৱা, কিছুমান অলপমান তাতে মেচ ফিক্সিঙো হয়। গম পাইছা, তাতে মানে সেইটো আচল জগত নহয়, সেইটো এনে কাহিনী স্বৰূপে দেখাইছে আৰু সেনেকুৱা। হয়, হয়। আৰু তাতে মানুহৰ যেনেকুৱা মানুহে যেনে -কে এটা দুখীয়া পৰিয়ালৰ পৰা যেতিয়া সিহঁত দুখীয়া পৰিয়ালৰ পৰা আহি কেনেকৈ সিহঁতৰ মানে মাইণ্ডছেট -টো মানে চেঞ্জ হয় কেনেকৈ সিহঁতৰ জীৱনৰ প্ৰতি পাৰ্চেপ্টচনটো চেঞ্জ হয় সিহঁতে যেনেকে বিভিন্ন ধৰণৰ কেৰেক্টাৰছ লগ পায়, সিহঁতৰ নিজা এটা কেৰেক্টাৰ ডেভেলপমেণ্ট হয়, সিহঁতৰ নিজা এটা, তাতে প্ৰেমৰ কাহিনীও সিহঁতৰ কোৱা হয়। চ' সিহঁতৰ মাক-দেউতাক সকলৰ কথাও কোৱা হৈছে, সিহঁতৰ পৰিয়ালৰ কথাও কোৱা হৈছে, সিহঁতে কোন কেনেকুৱা হয়, সকলো ধৰণৰ বহুত ধুনীয়া মানে চিনেমাখন তেওঁ কৈছে, এইটো। মানে এইটোতে সব আছে মানে? তুমি ইয়াতে মাৰপিট পাবা, একচন পাবা, ইয়াতে তুমি, তোমাৰ থ্ৰিলাৰ পাবা। বাহ ইয়াতে তুমি ইম'চনেল কিছুমান চিটুৱেশ্যনত তুমি ইম'চনেল হৈ যাবা।
হু- হু- হু।
মানে বহুত ধুনীয়া আৰু ছবি নিৰ্মাণ কৰিছে তেও আৰু মানে সকলো সেই চাৰিজন মানে খেলুৱৈ, সকলোৰে মানে এটা বেলেগ - বেলেগ খেলাৰ মানে এটা ষ্টাইল আছে গম পোৱা, এজনে তোমাৰ কিক বক্সিঙত মানে তেও ম ম মহা - মহা হেৰি কি বুলি কয়, পাৰ্গত। এজনে তোমাৰ গ্ৰেপলিঙত পাৰ্গত। এজনে তোমাৰ যুদিতছুট পাৰ্গত ত, আৰু এজনে - এজনে জুড'ত পাৰ্কত এজনে জুড' আৰু বক্সিঙত পাৰ্গত তেও মানে অকণমান মিক্সে খেলে আৰু। ত' সেনেকে চবৰে খেলাৰ এটা বিভিন্ন। ধৰণৰ ষ্টাইল আছে। ত' সেনেকুৱাকে মানে চিনেমাখনন নিৰ্মাণ কৰা হৈছে অলপ দীঘল হব। চিনেমাখন
নাই - নাই শুনি কিনে মানে শুনি কিনে তো বহুত ইন্টাৰেষ্টিং লাগি গি আছে গম পাইছা এতিয়া আহক সেইটো ৰিলিজটো হওক।
হয় - হয় আৰু মোৰ মতে লগা নাই যে। এইটো ভাৰতত ৰিলিজ কৰিব গম পাইছা তুমি মানে চাব লাগিব এইবিলাকত তোমাৰ যিখিনি অ' টি টি প্লেটফৰ্ম আছে। আছে ন নেটফ্লিক্স হওক এমাজন প্ৰাইম হওক তাতে তোমাৰ ৰিলিজ কৰিব আৰু আৰু ইহতে হিন্দী ডাবিং। এটা ওলাব বুলি কৈছে সেইটো মানে বহুত পিছত হ'ব আৰু দেই গম পাইছো। চিনেমাখন নিৰ্মাণ হোৱাৰ পিছত মানে অসমীয়াত নোলাই হিন্দীত ওলাব তোমাৰ ভাৰতৰ এটা ভাষাতে ওলাব ইংৰাজীত ওলাব। সিহতৰ নিজৰ যিখিনি সিহতৰ নিজৰ ম্যানমাৰৰ যিটো ভাষা থাইলেণ্ডৰ যিটো ভাষা হা সেইটো তাতে ওলাব ত' সেনেকা মানে।
নাই বহুত ভাল লাগিল বাৰু শুনি কিনে।
হয় - হয় এইবাৰ মানে ডাইৰেক্ট আমাৰ মানে নিৰ্দেশ কৃষকজনৰ বহুত ডাঙৰ - ডাঙৰ সপোন আৰু তেও কৈছে এইবাৰ মই মানে। বহুত পুৰস্কাৰ পালো মই গোটেই চলচ্চিত্ৰ জগতত এইবাৰ তেও মানে এমিৰ জিকা বহুত সপোন
আচ্ছা।
পুৰস্কাৰটো যে পায় সেইটো মানে জিকাৰ বহুত তেও সপোন আছে আৰু তেও মানে এটা আছে ন বাৰ্লিন ইণ্টাৰনেশ্যনেল ফেষ্টিভেল বুলি কয় বাৰ্লিনলি বুলি কয়। এইটো জাৰ্মানীত প্ৰতিবছৰে এটা বহুত ডাঙৰ চিনেমা উৎসৱ হয় আৰু তাতে তেওৰ চিনেমাখন দেখাবলৈ বিৰাট মন
উম,
আৰু তোমাৰ ভেনাইজ ফিল্ম ফেষ্টিভেল বুলি আছে যিটো ইটালীত হয় তাতে দেখাবলৈ বিৰাট মন তাতে বিভিন্ন ধৰণৰ ডাঙৰ- ডাঙৰ চলচিত্ৰ উৎসৱবিলাকত তেও নিজৰ ফিল্ম মানে প্ৰদৰ্শন কৰিব তেওৰ সেইটো বহুত ইচ্ছা আছে মানে আৰু তেও বহুত মানে কানেকশ্যনজো আছে তেওলোকৰ লগত যিহেতু অলপমান চলচ্চিত্ৰ চিত্ৰ জগতত অলপ নাম থকা তেও নিৰ্দেশক হয়।
বুজিছো - বুজিছো।
সেইটোৱে
বাকী মই চাম বাৰু কেনেকুৱা লাগে।
তাকেই মই ইমান মই ইমান চিনেমাটোৰ বিষয়ে নাজানো।
নাই - নাই তথাপিও তুমি জনালা যে বহুত ভাল লাগিল আৰু।
সেইটোৱে সেইখন মানে এটা বহুত ডাঙৰ প্ৰজেক্ট মানে মই তাতে এটা সৰু এটা। হয় মই অকনমান লাইটৰ কাম কেইটা হে যি চাই দিছো গম পাইছা আৰু তাকো যিটো পূৰ্বাঞ্চলত যি চুটিং কৰিছে মই - মই সিমান অভিনেতা অভিনেত্ৰীসকলক সিমান চিনিও নাপাও বৰকৈ আৰু নিৰ্দেশকজনৰ লগত বচ, অকনমান কথা-বতৰা হৈছিলে, বাকী, মই সৰু এটা কাম কৰি কেনে পইচা পাই মানে গুচি আহিছো আৰু। গম পাইছা?
ত' এনেকুৱা মানে। হেল্ল', হেল্ল', - হেল্ল', শুনা পাই আছা?
হেল্ল', হেল্ল', হয়, ঠিক আছে দিয়া, আমি পিছত কথা পাতিম হা। অ, ঠিক আছে দিয়া, হ'ব দিয়া।